হেল্ল' হেল্ল'
হেল্ল'
হেল্ল'
অ শুনা পাইছা।
হেল্ল' শুনে শুনা পাইছানে?
অ মই পাইছো। তুমি পাইছা?
অ অ পাইছো।
ঠিকে আছে খবৰ।
মোৰ ভালে। তোমাৰ?
অ মোৰো ভাল ৰ'বা। ঘৰত মানুহ ঠিকে আছে চব?
উম আছে আছে। তোমালোকৰ ঘৰত ভাল?
অ অ ভাল ভাল।
কি কৰিলা?
আজি বেলেগ একো নাই ৰ'বা আজি এনেই মানে কাম বন নাছিল একো মানে এইটো কাৰণে ঘৰতে আছিলো মই গোটেই দিনটো।
ওম।
তুমি কি কৰিলা? অ অ মই ডিনাৰ কৰিলোঁ ল'বা। তুমি ডিনাৰ কৰিলানে?
নাই ৰ'বা। বনাবয়ে মন নাযায়চোন।
তাকে তুমি আ বেলেগক মই ইয়াতে সে বনাইছোঁ ৰ'বা আজি মাছ আৰু কণী।
ৱাও মাছ কিহেৰে বনালা?
হে তোমাৰ এইটো কি আছিল টো মাছ নামে পাহৰি থাকিলো ৰ'বা ইলিছ মাছ লগত বেহাৰৰ লগত বনাইছো।
উ হয় নেকি মই আকৌ আলু বিলাহীৰে বনাই জা- মানে টেঙা হ'লে মই ভাল পাওঁ। মাছ টেঙা, মাছ আলু বিলা হী তুমি বাৰু এদিন ইলিচ মাছ বনাই খোৱাবা।
অ অ অ নিশ্চয় খোৱাম দিয়া।
তুমি আৰু কি কি বনাবলে আনা?
মই মই আৰু বাকী জানোঁ মানে মাংস বনাব জানোঁ। তোমাৰ এই চাইনিজবোৰ জানোঁ। পাস্তা হওঁক তাৰপিছত ম'ম' হওঁক এইবোৰ তেনেকৈ বনাব জানো আৰু মই। অলপ চলপ
অ তুমিতো জিম গৈ আছা ন।
অ অ অ মই জিমৰ পৰা আহি পাই কিনে ভাত চাত খাই বহিছোঁ মাত্ৰ তাৰপিছত তোমাক কল কল কৰিলোঁ মই বোলো। বহুত দিন কথা পতা নাই চ' কথা পাতি লওঁ।
জিমৰ কিবা ডাইট ফ'ল' কৰা নে।
ট্ৰাই কৰোঁ কিন্তু সেয়াই আৰু তোমাৰ এতিয়া ইমান ফ'ল' নহয় মোৰ- কিন্তু ষ্টীল জিমৰ বস্তুবোৰ বনাওঁ তুমি কি কি বনাই ভাল পোৱা।
মই মই এনে আমাৰ যিখিনি ভাত, আঞ্জা, সেনেকুৱা সেইখিনি বনাওঁ। আৰু কিন্তু মই নিউলি নিউকে এটা মানে মেগীৰ- এটা ৰেচিপি ট্ৰাই কৰিছিলোঁ।
কেনেকুৱা ৰেচিপিটো মোকো কোৱাচোন।
অঁ মেগীখিনি এই গৰম পানী একদম কৰি পিনে। তাত জাষ্ট মেগী খিনি দিব লাগে মানে জুইতটো দিব নালাগে। সেইখিনি তাৰপিছত এনেকে- জুইটো মানে পানীখিনি উতলাই পিনে জুইটো। বন্ধ কৰি তাত মেগীটো দি দিব লাগে তাৰপিছত সেইটো অকণমান টাইম থয় তুমি এই ন সৰু খিচ-খিচকৈ কাটি লয় একদম সৰু সৰু পিছত আৰু অকণমান আদা
অ', অ'
তুমিত আৰু এটা কেৰাহীত গৰম মিঠাতেল যে শুনিছানে?
অ অ শুনি আছোঁ কোৱা?
অঁ মিঠাতেলখিনি গৰম কৰি লৈ। তাত তুমি আদা নহৰু খিনি দিলা। তাৰপিছত পিয়াঁজ, দিলা। তাৰপিছত তাত মেগী, মছলাটো দিলা। তাৰ পিছত তুমি সেইখিনি এই মেগীটো পানীৰ পৰা উঠাই আনি তাত দি দিবা। ধুনীয়া এটা স্মেল আহিব। তোমাক এদিন বনাই খুৱাম দিয়া মই।
অ', অ' খোৱাবা-খোৱাবা শুনিয়ে ভাল লাগিছে এদিন বনাই খোৱাবা।
অ, 'তুমি ৰেচিপিটো দেখা বনোৱা দেখা পালে তুমি একদম ইজি পাবা।
অ'এতিয়া মানে শুনাত বহুত ষ্টেপ থকা যেন লাগি আছে।
উম, আৰু তুমি আ তুমি'কি এ মানে কিবা স্পেচিফিক মানে আৰু চজ্বি ভাল পোৱা ন, নে চব খোৱা?
কি একো একবাৰ লোৱাৰবা একচোন। হেল্ল'
অ', কোৱা?
অ', লাইক বেলেগ একো ইমান মানে সেই নাই বাৰু কিন্তু মই চব চবজি নাখাওঁ। কিছুমান চব্জিয়ে খাওঁ, চয়াবিন থাকিলে খাই ভাল লাগে কিছুমান চব্জি।
অ', মই আকৌ বিলাহী বিলাহী চবতকে ভাল পাওঁ।
অ', তুমি বিলাহ ভাল পোৱা
উম, উম।
মই আকৌ বিলাহী
আহে পাওঁ
উম। মই আৰু বিলাহী বহুত ভাল পাওঁ বিলাহী চাটনি, বিলাহী ভাজি, বিলাহী আঞ্জা, চব ভাল পাওঁ মই। হেল্ল'? হেল্ল'?
অ'।